হেল্ল' অ', নমস্কাৰ।
হয় হয়, মই এতিয়া হেৰি কৰি আছোঁ, ৰ'ব গেট খুলি আছোঁ ৰ'ব আমাৰ।
আচ্ছা, আচ্ছা, বাহিৰত গৈ আছে নেকি? মই আছোঁ আৰু বিছনাতে শুই। আচছা আচ্ছা, আপোনাৰ ওচৰত ৰেল গাড়ী গৈ আছেচোন।
হয় আমাৰ মালিগাঁও ওচৰতে ন', ত' আমাৰ ষ্টেচনটো ওচৰতে।
অ, অ', আচ্ছা, অকে, ঠিকে আছে বাৰু উম।
এই নিশা বাৰটা বজাত তেওঁনে বাহিৰত ওলাৱাব নালাগে বাৰু, তথাপিও ওলালোঁ বাকী এনেই মই
উম কওঁক।
হয় হয়, বাকী শৈশৱৰ কিছুমান স্মৃতিৰ কথা ভাবি আছিলোঁ, আপোনাৰ কিবা এনেকুৱা আছে নেকি, মানে মই বিষয়টো এনেকুৱা ল'ম বুলি ভাবিছিলোঁ আজি। শৈশৱৰ স্মৃতি।
তেনেকুৱা মানে আপুনি কওঁকচোন, প্ৰথমতে মানে সেই বুলি ময়ো এটা আভাস পাম, মানে কেনেকুৱা ধৰণৰ। স্মৃতিৰ কথা আপুনি মানে, ক'ব বিচাৰিছে।
হয় হয়, এতিয়া ময়ো তাকে ভাবিবহে লাগিব ৰ'বা, বাৰু যি নহওঁক। সেইয়া আৰু, শৈশৱত যেনেকে আমি ডাঙৰ হৈছিলো প্ৰথম, উম।
হয়, হয়, হয়, আছে আছে, মানে এতিয়া অলপ মানে মোৰ আচলতে, মোৰ জেঠীৰি যোৱা বছৰ ঢুকাইছে। জেঠীৰ লগতে কিছুমান ধৰি লওঁক ধ মানে মোৰ ভাইটিক বহুত বেছি মৰম কৰিছিলে, সি সৰুৰ পৰা আটাইতকৈ। সেই মানে তাক বহুত বেছি মৰম কৰিছিলে, হা, ত' তেতিয়া এটা হাঁহি উঠা কথা ক'ব বিচাৰ মানে সি বহুত দুষ্ট আছিল সৰুতে। জেঠীৰ লগত বহুত বদমাচি কৰিছিল, জেঠীক মাৰিছিলে তেনেকে ধৰি লওঁক মানে হেৰি কৰিছিলে, খেলিছিলে জেঠীৰ লগত। জেঠী মানে শাল বুই থাকে, তাৰে যে শালৰ এইবিলাক ডাঙৰ, ডাঙৰ এই লাঠি টাইপ উম ধৰণৰ থাকেহ কেতিয়াবা খং উঠিলে কি কৰে সেইডাল সেইডাল ল'ব আৰু জেঠিক পিছে পিছে মাৰিব খেতি থাকে হা তাৰপিছত এদিন কি কৰিছে জানে, জেঠিক কৈছে শুনচোন জেঠিক তই চোন তই অকমান বহি দে ইয়াতে সি তাৰ পিছত বেঞ্চত উঠিলে, বেঞ্চত উঠি পিছতে মুখখন মেলি দে তিক এটা বস্তু খুৱাই দিম। তাৰপিছত সি কি কৰিছে জানে ত মই কেনেকে কও মানে সি মানে পেচা কৰি দিছে।
ঐ! ভগৱান কি হ'ব। তাৰপিছত তাকে তাক সৰু আছিল চাগে?
সি ছয়-সাত বছৰ মান হৈছিলে, দুষ্ট আছিলে কিন্তু সেইখিনি সময়ত মানে জেঠিক বহুত ভালো পাইছিলে। মানে অলপ ধেমালি ধেমালিও কৰিছিলে কিন্তু বদমাছ বহুত মানে। সেনে কৰিছিলে ম মানে সেইখিনি কথা মোৰ মৰম মানে এতিয়া মনত পৰে বাৰু তাৰো মনত পৰে মানে আহ সেইবিলাক বদমাচি বা ধিটিঙালি হ'লেও ধৰি লওক এটা স্মৃতি হৈ ৰৈ যায় ন, মোৰ ভাল লগা স্মৃতি উম। তেনেকুৱাহে আছে আৰু উম এতিয়া আপোনাৰ কিবা আছে জানো? এনেকে বদমাচী কিবা কৰিছিলে আগতে?
বদমাচিবোৰ সেনেকৈ মনত নাই বাৰু। কিন্তু সয়ে আৰু মানে সৰুকে ক'লো মানে এবাৰ মই ঘৰত উৎপাত কৰোতে তেতিয়া মই চাৰি বছৰ মান আছিল তেতিয়া মানে মায়ে মোক সেই মালিকগাঁৱৰ ওপৰত লৈ গৈছিল মানে। কৈছিল তোক বেছি বদমাছ কৰিলে মানে ইয়াতে থৈ আহিম অকলে এনেকা টাইপৰ তেতিয়া সি মানে মই বহুত ভয় খাইছিলো আৰু মানে সৰু আছিলো তেতিয়া। এই সেনেকুৱা স্মৃতিবিলাক মৰত আছে আৰু।
উম উম সেই স্মৃতি বিলাক ধৰি লওক তেতিয়া বেয়া লাগিছিল, কিন্তু ধৰি লওক এতিয়া কিন্তু ভাল লাগে ন?
অ এতিয়া ভাল লাগে, এতিয়া ভাল লাগে, শৈশৱৰ স্মৃতি। আৰু এটা মই তোমাক এটা কথা ক ৰবা আমাৰ যে ধৰি লোৱা আজিকালি জীৱনশৈলীত যে তোমাৰ ধৰি লোৱা কিছুমান মানুহৰ এনজাইটি হয় বা কিবা হয় বা কিছুমান ভিতৰত যে বস্তুবোৰ এ একচুৱেলি তোমাৰ আমাৰ যেতিয়া শৈশৱৰ পৰা আঠ বছৰ দহ বছৰ হৈ থাকে, সেইখিনি সময় তুমি কেনেকৈ স্মৃতি পাইছা তাৰে ওপৰত গোটেই জীৱনটো নিৰ্ধাৰিত হয়।
ক'ব গলে সচা কথা।
অ আৰু সেইটো তুমি ঠিকো কৰিব পাৰা মানে, সেই স্মৃতিটো ঘূৰাই যাই কিনে সেইটো কেনেকে মানে তুমি সেই স্মৃতিত আকৌ ঘূৰাই যাব লাগিব, ঘূৰি যাই কিনে তুমি সেই সেই মুহুৰ্ততো আকৌ ভাবিব লাগিব উম। আৰু এইটো এইটো মানে কি ৰাতি শোৱাৰ আগত বা ৰাতিপুৱা কৰিলে বেছি ভাল।
বুজু মানে যোগাত্মক ভাৱে ললে ভাল ন?
অ তুমি সলাই দিব লাগিব কাহিনীটো মানে।
উম
যে এনেকে এনেকে মই ভয় খাইছিলো, ভয় খাবলৈ একোৱে নাছিলেচোন এনেকে টাইত কৰিলে মানে বস্তুটো অটমেটিক ঠিক হৈ যায় মানে।
উম নাই নহ বুজি পাইছো মানে মোৰে হৈ আছে, মানে সৰুতে মানে মোৰ কি হৈছিলে জানে মানে এ হয় ন এটা ব ধৰণৰ যে এজন যেতিয়া ধৰি লওক আপোনাক সকলোৱে মৰম কৰি আছে, কিন্তু যেতিয়া আন এগৰাকী মানে সৰু মানে ধৰিল জন্ম হয় তেতিয়া সেই সৰু বাচ্ছাটোৰ ওপৰত এটা আচবৰে মৰমটো যায় ন মোৰ তেনেকুৱা হৈছে উম মানে সেনেকুৱা হোৱা বাবে তাৰ পিছত মানে মই সৰু আছিলে ন তেতিয়া জনাও নাছিলো, এনেকে বহুত খিনি মানে অ মানে অলপ অ কি কয় এলাগী যেন অনুভৱ কৰিছিলো আৰু বহুতখিনি হৈছে আৰু ধৰি লওক কিছুমান এনেকুৱা ধৰণৰো কথা আছে যিবিলাক মই ইয়াতে ক'ব নোৱাৰো বা ধৰি লওক আ, মানে অলপ লাজ ভয় দুটা লাগে আৰু সেনেকুৱা ধৰণৰ বস্তু। বস্তুবিলাকে মানে মোক এইটো হৈছে।
আপুনি যিখিনি কমফৰ কমফৰ্টেবল বা আপুনি সেইটো বিন্দাচ ক'ব পাৰে হয়।
আচ্ছা সেইবিলাক বাদ দিলোঁ বাৰু, আ আপুনি মানে এইটোও মনত কৰেনে মানে মোৰ মানে বহুত বেছি মানে দুখ লাগে বা বেয়াও লাগে, মনত পৰে মানে ধৰি লওক আমাৰ আইতা। আৰু মোৰ জেঠি মানে আগতে আমি যেতিয়া একদম লাইটবিলাক ভাল কে নাছিল হা, সকলোৰে ঘৰত নাছিলে তেতিয়া মোবাইল ফোন নাছিলে তেতিয়া আমি কি কৰিছিলো, চোতালত এনেকে বহি লৈ হয়, চোতালত বহি লৈ ঢাৰিখন পাৰি লৈ, লেম্পটো জ মানে জ্বলাই লৈ বা কিবা চাকিয়ে ঘ মানে শেষত জ্বলাই লৈ তাতে সাধু কথা ক'ব। মানে বিভিন্ন ধৰণৰ কাহিনী কয়, ভাবি কিনে ইমান মানে এতিয়া বহুত বেয়া লাগে জানেনে আৰু ৰেডিঅ'টো কি টিও বজাই লওঁ।
অ' তাকে তাকে ৰেডিঅ' বজাওঁ বা ধাৰা ধাৰাখন চোতালত পাৰি এনেকৈ তৰা চাইড আকৌ আকাশৰ ফালে।
অ' বহুত বেছি ভাল লাগে জানেনে, তৰা গনি থাকোঁ তাৰপিছত কেতিয়াবা তৰাবিলাক যেনেকে পৰে, মানে ধৰি লওক সেইবিলাক চাই থাকোঁ, ভাবোঁ মানে কিবা মনৰ ইচ্ছা পূৰণ হ'ব, এনেকে কিবা হে, খুব ভাল লাগে।
অ' সেইবোৰ ভাল লাগিছিল আকৌ তাতে আকৌ খৰিত বনোৱা ভাত, দালি, আঞ্জা ধুমীয়া গোন্ধ হয় সেইখিনি সময়ত বা। তেতিয়া মানে গাঁৱৰ ফালে খৰি চৰি আছিল ন' গেছ ছেছ নাছিল।
হয় হয়, আৰু তাতে উম, উম, আগতে আৰম্ভণিৰ তোমাৰ মা ঘৰ আছিল মানে আমাৰ খৰ বন্ধা নাছিলে, তেনেকে মানে ধুনীয়াকে মাটি এনেকে বনোৱা
অ' আমাৰো আমাৰো মানে মামাহঁতৰ মাটিৰ ঘৰ আছিল এতিয়া কিন্তু পকী চকী হৈ গ'ল পুৰা।
হয় হয়, এতিয়াতো মানে সকলোবোৰ সলনি হৈ গৈছে। তেতিয়া ধৰি লওক খৰি এনেকে বিচাৰে মানে, উম। তাৰপিছত মানে কিবা জানেনে এটা কথা মানে এতিয়া সেই মাটি ঘৰত থাকি যিটো শান্তি আছিলে, এতিয়া পকী ঘৰত থাকি নাই সেইটো।
হয় হয়, একদম ঠিক কথা কৈছে, সেনেকুৱা হৈছে আৰু আজিকালি।
সেইটোয়ে আৰু।
এতিয়া মানে চহৰত মানে কি ডেচলাইৰ বাকছত থকাৰ দৰে হৈছে।
আচলতে জানেনে, আৰু ইমান গণ্ডগোল দেখিছে নে? গাঁৱৰ আপুনি চাব হা, মই যে ক'লো এতিয়া এনেকে ঢাৰিত মানে বহি পিনে সাধু কথা শুনা তাতে এটা আপুনি যিটো শান্তি অনুভৱ কৰিব আপুনি অনু মানে এইবাৰ ভাবি পিনে সেইটো এই খিনি আমাৰ ইয়াতে চাৰিও পিনৰ কথা ভাবিলে মাথা গৰম হৈ যায় কাৰ ইয়াতে চাওকচোন ক'ত শান্তি আছে কিমান কি শব্দ, এক মিনিট এক এ এটা মিনিট আপুনি পাইছে জানো মানে ধৰি লওক শব্দ অবিহনে, মানে এটা মিনিটতো পোৱা নাই ন' আমি।
হয় মানে ইয়াৰপৰা এইটো বুজি যে, এইটো কথাই বুজা যায় যে মানে কি প্ৰাকৃত তিকগতভাৱে আমি জড়িত থাকিব লাগ মানে মাটিৰ লগত।
উম, হুম, সেইটো, সেইটোয়ে, সেইটোয়ে। সেইটোয়ে আজিকালি আমি আৰাম বিচাৰি বিচাৰি ন' মানে বেছি আৰাম বি চাৰি আমি নিজৰ মানে সেইটো শৰীৰটোৰ লগতে মনটোও বেয়া কৰি আহিছোঁ।
হয় হয়।
একদমেই, একদম ঠিকে কৈছে।
অ'।
সেয়া আৰু কি কৰিব উপায় নাই, মানে সময়ৰ লগত নি নিমিলিলেও নহয় সেনেকুৱা হৈছে এতিয়া।
অ', অ' তাকে তাকে। আৰু স্কুলৰ বি এতিয়ালৈ সৰুকালৰ এক ওৱান পৰা ফ'ৰ মানলৈকে আপোনাৰ কেনেকুৱা গৈছিল মানে।
মোৰ আহ মোৰ কেনেকুৱা কওঁ আহ মোৰতটো আচলতে এটা মানে বহুত লাজ লগা মানে হেৰিও আছে।
হ'ম।
বাট যি কি নহওক মানে সেইখিনি সময় জানেনে নে মোৰ প্ৰথমটো মানে ত ক্ৰাছ হৈছিলে মানে সেইখিনি সময়ত সেইখিনি সময়ত মানে মই আচলতে জনা নাছিলে কিমান বো ভাল লাগিছিলে কিবা এটা। আমি একেলগে খেলিছিলোঁ অ', একেলগে খেলিছিলোঁ আমি সেয়ে ভাল লগা আছিলে। খেলি ভাল লাগে একেলগে। এতিয়াতো সৰু আছিলো ন নাজানো খেলি কিন্তু ভাল লাগে সেইটোৱে ভাল লগা আৰু।
অ', অ', ঠিকেই আছে বাৰু। এতিয়া মোৰটো যদি মই অলপ নিজৰ তাৰিফে কৰি দিওঁ অলপ মই সৰুতে পঢ়াত বহুত ভাল আছিলোঁ বাকী মই টাইল চাইল কৰিব নাজানছিলোঁ আৰু তো মোৰ যদি বন্ধু বান্ধৱী হৈছিল মানে পঢ়াক লৈ হৈছিল মানে।
আচ্ছা, আচ্ছা অ পঢ়াতটো ময়ো ভাল আছিলোঁ কিন্তু ধৰি লওক লাহে লাহে মানে হে হৈ গ'লো আৰু অলপ
অ', অ', বয়সৰ লগত বাৰু অলপ হৈ যায় এনেকুৱা হয়ে হয়।
হয় যে চঞ্চল হৈ গলোঁ তেতিয়া অলপ পঢ়াটো চাইত লাগি গৈছে। অসমতে বহুত বেছি ভাল আছিলো এন আৰু মানে সেইয়াই আৰু উপায় নাই আৰু কি কৰিব কেতিয়াবা মানে কিছুমানৰ ভাল আৰু যিবিলাকে নিজৰ মানে কন্ট্ৰল মানে হাত হাতৰ মতে ৰাখিব পাৰে আৰু নিজৰ মনটো নিজৰ মতে চলাব পাৰে কিন্তু বহুত ভাল কিন্তু এতিয়া মই নোৱাৰিলো বোলে উপায় নাই দিয়ক যাৰ যি ভাগ্যত থাকে উম।
হয়, হয় তাকে আমাৰ শৈশৱৰ স্মৃতিবোৰ ভাল লাগিল আৰু। আৰু লগতে শেষত কি ক'ব আৰু আপুনি মানে শৈশৱৰ স্মৃতি মই এটা মই কো ৰৱ শেষত। মানে কি শৈশৱৰ স্মৃতিবোৰ ভাল হ'লে মানে বাকী জীৱনটো ভাল হয় আৰু ত'। আপুনি যদি কেতিয়াবা শিশু লগ পায় তো তেওঁলোকক মানে ভাল সংস্কাৰ দিব।
হয়, হয়। মই মই সেইটো কো বুলি ভাবিছোঁ জানে ন মানে মই মানে আজিকালি দেখিছো চব মোৰ নিজৰে আছে ভাইটি ভণ্টি চবে মানে মোবাইলটোতে মানে চাই থাকে আৰু সেইটো চাই পিনে ভাত খাব গোটেই খিনি এইখিনিয়ে কৰিব কিন্তু মই কি বিচাৰোঁ জানে মোৰ যেতিয়া মানে কথাটো কৈছোঁ ভৱিষ্যতে মোৰ সন্তান হ'ব তেতিয়া মই মানে সিহঁতক মাটিৰ লগত মানে প্ৰকৃতিৰ লগত জড়িত কৰি ৰাখিব বিচাৰোঁ। যিমান পাৰো মানে এই মানে মোবাইলৰ পৰা দূৰত ৰাখি তেওঁলোক খেলিব দিব বিচাৰোঁ আমাৰ মানে নিজৰ ঘৰৰ মানুহ ঘ বিলাকৰ লগত আইতা ককাকৰ লগত মানে অলপ জড়িত হৈ থাকে শিকিব দিব বিচাৰোঁ তেওঁলোকৰ লগত খেলা খেলক তাৰ পাছত সাধু কথা শুনক মই
অ'।
যেনেকৈ মানে আচলতে প্ৰকৃত জ্ঞানটো সৰুৰ পৰাই পাব আৰু ধৰি লওক সংস্কাৰটোও পাব মই সেইটো বিশ্বাস কৰো আৰু।
একদম বহুত ধুনীয়া কথা হৈছে দেই আপুনি গোটে কেইটা দৰকাৰী।
হম, উম। আচ্ছা বাৰু ঠিকে আছে বাৰু, আহ ভাল লাগিল কথা পাতি। উম, হুম হু বহুত খিনি ভাল লাগিল।
তাকে ধন্যবাদ দেই আপোনাক।
অ', আপোনাকো ধন্যবাদ আৰু কথা পাতিম বুলি আশা ৰাখি